হেল্ল'।
হেল্ল'।
কি কৰিছা?
বহি আছোঁ।
হা?
বহি আছোঁ।
হয় নেকি?
হয়। আপুনি কি কৰিছে?
ভাত খালা?
ভাত খোৱা নাই, বনাইহে আছে।
অ' ক'ত ঘৰ তোমাৰ?
মোৰ গুৱাহাটী
আচছা গুৱাহাটীত থাকা তুমি?
অ
তাতে বৰষুণ দি আছে নে
আচ ন বৰষুণ নাই, অ!
আচ্ছা, আৰ খালো বহুত বৰষুণ দি আছে।
হয় নেকি কোনফ
হয়
উ ব ত ভ
ধমান বৰষুণ দিিয় আছে ৰা তিয় দিনে একদম
আৰু ক ন আ কি বনাইছে আজ খন ক ৰ ফচৰ পইচা কম যে নাম অ
হেল্ল'
হলা
কোন আহিছা তোমালোকৰ ঘৰত
আমাৰ ঘৰত বৰমা আহিছে বৰমা
হয় নেকি
অ বৰ মা কাঠৰ ৰেচিপি কৈছ কৈছ এই আমাৰ ওচৰ চুবুৰীয়া আৰু
আহ থাকিব নেকি আজি
ওচৰ চুবুৰীয়া হয়
ওচৰ চুবুৰীয়া নাই ওচৰৰ মানুহ থাকে না
অ
ত পিছত আজি কি বনাইছা
আজি মাছ পিছত কোমোৰা ভাজি জ দালি এক গ
কেনেকে বনালা মাছৰ জোলটো
মাছ জোৰটো নৰ্মেল বনালো আৰু কাট লংকা পাতি
সদায় নৰ্মেলি খোৱা দেখোন তুমি
নৰ্মলে খাওঁ আৰু আজিকালি নৰ্মেল খোৱাে খাৰ কাৰণে উপকাৰী বেছি কাম ধাম খাই লাভ নাই গাটোতো বেয়া হয় আৰু চাল কোমোৰা বনালো চালৰা
চাল কোমোৰা কি হয়?
কোমোৰা আকৌ কোমোৰা, সেইটো চালত হয়। চালাক হয়, সেইকাৰণে আমি ‌ সেইটো আৰু এ যে হয়, সেইটোতো মিঠালাও। অ' সেইটো ৰঙালাও হয়, যিটো ৰঙা হয়। সেইটো ৰঙা
অ' ৰঙা, ৰঙালাওটোতো মাটিত হয় ন?
অ'। এ কোমোৰাটো দালিত ভাজি
আজি মানে সেইটোৰে ভাত খালা?
চানদে' বুলি মানে ঢেৰ স্পেচিয়েল। আকৌ আমাৰ ষষ্ঠি কৰে নহয়, জামাই ষষ্ঠি।
অ', ষুষ্ঠী ন, বেংগলী মানুহ নেকি তুমি?
অ', বেংগলী হয়। ষষ্ঠী ই আছে, ঢেৰ কিবাকিবি কঠাল আছে অ' কালি হৈ গল নিয়মখিনি আজি খোৱা বোৱা হ'ব অলপ
আহ কালি আছিলে ষষ্ঠী
আৰু উম
কেনেকা নিয়ম থাকে স্বস্তিৰ
আ এ পূজা কৰি ব্ৰত থাকে কথা থাকে নে স
ষষ্ঠী ব্ৰত
কঠ পান প্ৰচলিত হৈছে। কিটো বজ দি সেইটো এটা কথা আছে। সেইটো কৰিব লাগে। কথালৰ ভাল
কঠালৰ পাত দি আৰু কঠালো লাগে নেকি ন
কথাও লাগে খবৰৰ ভৰে। চাদী পাহৰ ফুল লাগে দলপা লাগে তাৰছত বহুত কিবা কিবি নেকুৱা আৰু পূজাটো কৰে। পিছত জামাই আশীৰ্বাদ কৰে খোৱা বোৱা
জামাই ষষ্ঠী বুলি কয় ন!
অ ব
আমাৰ এইবিলাক নাই নিয়ম
অ জানো আপোনালোকৰ কি আছে?
আমি বিহাৰী মানুহ
অ!
বিহাৰী মানুহৰ তেনেকাা নিয়ম নাথাকে! কে
উম! অ আপ ক ঠ পূজা আছে ন
কেতিয়া
উ!
কৰ'বাত গৈছা নেকি তুমি?
হা!
কৰ'বাত গৈছা নেকি?
গৈছিলো।
অ'
দখৰা কডা যক্ষা ব লখলাবন্ধা হাতী ম হাতী মুৰা মৰি
অ'
দুৰ্গা ম আছে শিৱ মন্দ আছে বহুত পুৰণি মন্দিৰ হয় আৰু জাগ্ৰত মন্দিৰ নাই মানন কতাই সময়ত বহুত মানুহ ভক্তৱলৈ যায় পাহাৰৰ ওপৰত হয় মন্দিৰটো
অ' পাহাৰৰ ওপৰত উ
অ' মটাও চে আছোব
কোন কোন গ'লা?
মই, মোৰ হাজবেণ্ড আৰু অ ল ভছিল
আচ্ছা পিছত এদিনত গৈ এদিনতে আহি গলা ন
এ এিয়ো আহিলো লজৰ তেজৰ এো উজ
িকে আছে ফুৰিব চুৰিব যাব লাগে ন
তমি যোৱা নাই নেকি কবাত
মই নাই যোৱা ঘৰতে আছো ভাবিছিলো আজি মুভি চাব যাম নতুন এটা মুভি ওলাইছে না
অ কক
অ' ককটেল তু।
উম
ত ভাবিছিলো যাম বুলিি
উম
আৰু বহুত নতুন নতুন ওলাইছে মুভি
ই চফাইতে
পিছত খোৱা লোৱা কেতিয়া কৰিবা?
খোৱা লোৱা খাম আৰু দুটা তিনিটা মানত৷
অ দুটা তিনটা ন দুটা তিনিটা বহুত তিনটা মানত বহুত দেৰিতো?
উম
দুট মানত খাই ল'লে ভাল।
অ', কি? হ'ব ন'
কি?
বোলো ৰাখো, ৰাখিবি এতিয়া হ'ব।
উম,
হেল্ল'
হেল্ল'
অ'ব দিয়া ঠিক আছে খোৱা লোৱা কৰা৷ ৰাখিছো দিয়া৷